শুনিছা নে।
গ
কি কৰি আছা।
এয়া মই গান এটা শুনি আছিলো।
অহ
মাজে মাজে গান শুনিবলৈও মন যায়। গান শুনি বেয়া নাপাওঁ ভালেই পাওঁ অ এই গান এটা শুনিছা নাই। হেৰিয়ে যে বনাইছে এআই যে বনাইছে।
অ এই অলপ দিনৰ আগত ওলাইছে হয় নহয়।
অ নদী মোৰ প্ৰথম ভাল পোৱা বুলি যে গান এটা ওলাইছে।
শুনিছোঁ শুনিছোঁ
ইমান ধুনীয়াকে বনাইছে গানতটো মই যে ভবাই নাছিলো গম পোৱা নাই। এই আই যে মানে। ইমান খিনি কৰা মানে দেখিছো কিন্তু মানে গানো যে বনাব পাৰিব মই যে ভবাই নাছিলো।
পাৰে হেনো কিন্তু বৰ ধুনীয়া গান চাইছে উম আৰু শুনি থাকিবলৈ মন যায় মানে কিবা ধৰচোন মনতটো
মনটো মানে ভাল লাগি যায় লগতে হেৰি আকৌ তোমাৰ ইমান সুৰটো তোমে ইমান মিঠাকে গায় গানটো
উম
আৰু ধেৰি বনাইছে
মানে গান মানে সেই গানটো তোমাৰ শুনি থাকিব এনেকুৱা লাগে মানে গানতটো মানে নিজৰ লগত মানে কিবা এটা মানে হৈ আছে যেনেকে নৈখন মানে তোমাৰ এ অ তুমি মানে প্ৰিয় হৈ গৈ আছে
উম সেইটোয়ে
এ আই কিন্তু ভাল ব্যৱহাৰো আছে
সেইটোৱে বেয়া মানে ব্যৱহাৰ মানে তোমাৰ চবৰে ভাল বেয়া থাকে মানুহও এতিয়া ভাল বেয়া থাকে প্ৰতিটো উ প্ৰতিটো জন্ত বহুত ভাল বেয়া মানে চাব যোৱা ভাল বেয়া থাকে কিন্তু এতিয়া আমি ভাল খিনি নলোওঁ বেয়া খিনি লবলে ট্ৰাই কৰো আকৌ সেইটোয়ে এতিয়া এ আই চোৱাচোন এতিয়া এনেকুৱা স্মৃতি বহুত স্মৃতি মানে হে কৰে গম পাইছা নাই মানে আমাৰ আমাৰ এ থকা মানুহ এই আই যোগেদি আমি আমাৰ লগত থকা নিচিনা মানে অনুভৱটো আনিব পাৰো মানে অনুভৱ কৰা
আনিব পাৰিব ফটো এখন থাকিলে তোমাৰ এতিয়া মা আইতা ককাহঁতৰ লগত ধৰা এখন মানে ধৰা ফটোয়ে নাই দেখোন সিহঁতৰ আগৰ ফটো মাৰি থোৱা হয়
আমাৰ ককা থাকিও ফটো এ নাই কিন্তু আমাৰ ইমান ধুনীয়াকে একেলগে বনাই পেলাব পাৰি ইমান ধুনীয়া লাগে আকৌ মানে কাৰোবাক তুমি উপহাৰ হিচাপে দিবলৈও তোমাৰ ভাল লাগে দেউতা দেউতাকে মানে তুমি যদি দেউতা বা তেনেকে ককা আইতাৰ লগত বনাই দিয়া ফটো এখন কিমান ভাল পাব
উম এয়াই বা বহুত মানে ভাল দিশো কিন্তু কেইবাটাও আছে
বহুত আছে
গানটো ইমান ধুনীয়াকে বনালে
উম ভাল দিশ বহুত আছে মই যে ভবাহে নাছিলো ইয়াই মানে ইমান হেৰিকে বঢ়াব ধুনীয়াকে গানটো ভিডিঅ' বজাইও ভাল লাগে বাৰু ইয়াই
ভাল লাগে ভাল লাগে অ ইমান ধুনীয়াকে কিছুমান ভিডিঅ' বনাই চাবাচোন এ আই তাকে সঁচা সচিব নিচিনা লাগে মানে বহুত ভাল লাগে দেই সঁচাকে
ভাল দিশ বহুত আছে বেয়া দিশো আছে ভাল দিশ এতিয়া তোমাৰ এয়াই এয়াই খনে মানে তোমাৰ হেৰি বেপা ব্যৱসায় খিনি অকমান মানে বেয়া কৰিছে আৰু এতিয়া গান গোৱা মান গান গোৱাৰ বহুত মানুহ আছে কিন্তু এয়াই এনেকে গান ওলাই গলে মানে সেইখিনি অলপ কমি যাবও পাৰে চানস থাকিবও পাৰে এটা সময়লে তোমাৰ চব খিনি ইয়াই যদি হৈ যায় সেই ধুনীয়াকে মানুহ নোহোৱাকেই তোমাৰ সেইবোৰ বনাই আছে ভিডিঅ' বোৰ এতিয়া এতিয়া তেনেকে চিয়েল ফিল্ম হৈছে যেয়া কোনোবা এটা সময়ত তোমাৰ এছিয়ান ফিল্মৰ কাৰণে মানুহ মানে মানুহতকেও মানে এয়াই যোগেদিয়ে কোনোবা এখন চিৰিয়েল বা কোনোবা এখন ফিল্ম বনাব পাৰিব এইবোৰ বেয়া হৈছে
আৰু এইবিলাক এতিয়া এ আই বনোৱা ট্ৰেণ্ডত স্কুৰ মানে তোমাৰ নদীত বহি থকা কিবা কৰি থকা
সেইবোৰ আকৌ ভালো লাগে মানে নিজে যাব নোৱাৰিলেও তাত যোৱা অনুভৱটো কৰাই
কৰাই কিবা এটা ভাল লাগে
হয় হয়
বহুত কৰিছে এ মানে আজিকালি নোলোৱা মানে নোলোৱা বস্তুও তোমাৰ মানে উলিয়াই দিব নথকা বস্তু মানে তোমাক
আৰু এনেকুৱা হৈছে তোমাৰ হেৰি হৈছে
অ
যোগাযোগ যোগাযোগতটো আৰু যোগাযোগতটো বেছি হেৰি কৰিছে সহজ কৰিছে তোমাৰ এতিয়া কোনোবা এটা ভাষা তুমি ভালকে নাজানা কিন্তু তুমি এয়া যদি তুমি, চিলেক্ট কৰি তুমি জানিব পাৰিছা। সেই ফালৰ পৰা তোমাৰ ভাল হৈছে আৰু তুমি কিবা এ আইৰ যোগেদি তুমি মানে তোমাৰ চাকৰি হওক বা বা কিবা এটা কাম হওক তুমি তাত বিচাৰিব পাৰিছা। আগত আগত মানে গুগলটো হয় কিন্তু এতিয়া মানে ভাল হ'ল এতিয়া ইয়াৰ যোগেদি তাত কি বেছিকে মানে তথ্যখিনি পোৱা যায়
পোৱা যায় মানে তোমাৰ অ এই কিবা এটা যেনিবা তুমি কিবা এটা ভাবিলা মানে ধৰা এটা টপিকে ভাবি এই ট্ৰপিক টো যদি তাত মাৰি দিয়া বা এ মানে এয়াই সোধা হয় সেই টপিকটোৰ ওপৰতো তোমাৰ মানে গোটেইটো শুদ্ধ মানে গোটেতটো যদিও আমি মানে
শুবহো শুবহো ল'ব নোৱাৰিলেও মানে অলপ হলেও আমি আছো সেইটো কাৰণে ভাল য আৰু আমাৰ সময়ো বহু ৰাহি হৈছে কিছুমান ক্ষেত্ৰত
হয় মানে ধাৰণাটোতো আমি ল'ব পাৰিছো ন তাত
সেইটয়ে মানে সেইটয়ে আমি যিটো বস্তু মানে একেবাৰে নেজানোৱে কিন্তু সেইটোৰ বিষয়ে অকমান ধাৰণা হলেও অলপ আমি ল'ব পাৰিছো
পাৰিছো হয়
অ জীৱন মানে এয়া যোগেদি চববো যে সহজ হোৱা নিচিনা হৈ গৈছে সময় ৰাহি হৈছে মানুহৰ
উম এতিয়া কিছুমান মেডিচিনৰ নাম বোৰ এতিয়া আমি কিছুমান ধৰা দিলেও মানে বুজি নাপাওঁ বস্তুটো কি বস্তু কিন্তু সেই বস্তুটো যেতিয়া আমি অ হয় এয় যেতিয়া মাৰিলো উম তাত মানে মানে সেই মেডিচিনটো কি কাম কৰে তোমাৰ তাৰ
তাহ পৰ্যন্ত ওলাই যায় আৰু এনেকুৱা আছে তোমাৰ এইটো এক্সেচাইজ এ হওক বা দাইত মেইনটেইন কৰাই হওঁক তুমি এয়াৰ যোগেদি ধুনীয়াকে এটা এখন মানে ৰুটিন তুমি বনাই ল'ব পাৰা ধুনীয়াক কে, পঢ়াৰ বাবেও এখন ৰুটিন বনাব পাৰা। বা কি কিবা এটা একজাম দিব লৈ বা তাৰ আগত তুমি এ আই যোগেদি ধুনীয়াকে কুৱেশন এনচাৰ বনাই লব পাৰা। অলপ হলেও মানে অলপ হ'লেও সকাহ দিব আৰু।
দিব আৰু সেইটোৱে মানে তাৰাপৰা তুলিব নোৱাৰিলেও মানে কি ধাৰণাটো পোৱা যায় বা ভাল বেয়াটো মানে বিবেচনা কৰিব
পাৰি পাৰি অ হয়।
সুবিধা বহুত কৰি দিছে এ আই।
সেইটোয়ে মানে, এতিয়া মানে এনেকুৱা যে কিছুমান কথাত বেয়াও হয় গম পাইছা নাই? এতিয়া গান গোৱাই হওক বা ছবি অঁকাই হওক, কবিতা লিখাই হওক বা তেনেকুৱা এক্টিং কৰাই হওক সেই মানুহখিনিৰ প্ৰতিভাখিনি মানে এ আইৰ যোগেদি প্ৰকাশ কৰিছিলে ন।
প্ৰকাশ কৰিছে।
এ আই মানে তেহেতৰ স্থানটো এ আই লৈ লৈ প লৈ লৈছে মানে। এ আই লৈ লোৱা কাৰণে তেওঁলোকৰ প্ৰতিভা খিনি মানে দেখুৱাবলে কোনো প্লেটফৰ্ম নথকা নিচিনা হৈ গল। পখন পচ না তেওঁলোকো কিবা এটা তেনেকে কিবা এটা কৰি খাই আছিলে সিহঁতি কিন্তু তেওঁলোকৰ এতিয়া মানে হে টো অলপ কম হ'বলত লৈছে আৰু।
উম কিন্তু এ এ আই যিটো ভাষা অসমীয়া ভাষাটো কিন্তু ইমান শুদ্ধকে নিদিয়ে দেই এ আই।
এ অ এ আই অসমীয়া ভাষা শুদ্ধকে নিদিয়ে অ।
শকে নিদিয়ে মানে মই চাইছো কিছুমান মানে শব্দবোৰ এ আই অসমীয়া ভাষাটো মানে একদম প্ৰকৃত অসমীয়া শব্দ মানে ভাষালৈ অহা নাই।
উম, হয় বাৰু আৰু আমাৰ এনেকুৱা হয় এতিয়া এ হয়। যিবোৰ চি চিত্ৰ আ মানে ছবি আঁকে, সেইবোৰ তোমাৰ এনেকুৱা হয় কিছুমান মানুহ এতিয়া বহুত মানুহে ছবি আঁকিটো খাই আছে ন। কিন্তু ইমান খিনি ইমান ক কষ্ট কৰি ইমান চকুৰ ছবি এটা আকোতে চকুৰো বহুত কষ্ট হয়। ইমান খিনি কৰি খাই থকা পিছ খাই আছে কিন্তু এ এ আই যোগেদি এক মিনিটো নালাগে তোমাৰ, এখন এ এজন মানুহৰ ছবি অংকন কৰি দিবলৈ, সেই মান মানুহখিনি অৱস্থাটো কি কি জান
হেল্ল', হয় হেল্ল'? হেল্ল'? হেল্ল'? হেল্ল'? হেল্ল'? হেল্ল'? হেল্ল'? হেল্ল'?